হেল্ল'? হেল্ল' শুনিছ?
শুনিছোঁ।
অ, কি কৰি আছ?
হেল্ল'?
হেল্ল'?
অ ক?
কি কৰি আছ?
এই আছিলোঁ ৰ, তই?
আছো আছো এনে আছো।
ভালে আছ?
অ, পিছে তোৰ সেই মেজৰ কিহত আছিলেনো?
মোৰ মেজত অৰ্থনীতিত আছিলে।
অ', অ', এদে অ' থনীতিটো মানে কেনেকুৱা লাগিছে পঢ়ি ভাল লাগিছে জানো?
অ', ভালেই লাগিছে বাৰু। এতিয়ালৈকে যিমান পঢ়িলো।
অঁ অঁ এতিয়া মানে কেনেকুৱা হয়নো এইটো ইকনমিক্সটো?
অৰ্থনীতিটো তোৰ ধৰ আজিকালিৰ দিনত ক'ব গ'লে এইটো মানে দৈনন্দিন জীৱনৰ এক মানে অতি গুৰুত্বপূৰ্ণই অংশ হৈ গৈছে ক'ব গ'লে
তোৰ ধৰ তাতে অৰ্থনীতিত দুটাকৈ মানে বিশেষ ভাগ আছে আৰু
উম
তোৰ হৈছে সেইটো ক্ষুদ্ৰ অৰ্থনীতি আৰু তোৰ সামা সামষ্টি অৰ্থনীতি
অ অ এইটো মানে কেনেকুৱা হয়নো এইটো ভাগ দুটা যে কলি তই সামষ্টিক আৰু ক্ষুদ্ৰ অথনীতি, ক্ষুদ্ৰ অৰ্থনীতি মানে কি বস্তু হয় এইটো
ক্ষুদ্ৰটো হৈছে তোৰ ধয় লে এটা মানে শাখা আৰু য'ত ব্যক্তিগত উপভোক্তা বা ধৰ তোৰ পৰিয়াল বা প্ৰতিষ্ঠান বোৰ আৰু এটা মানে নিৰ্দি ষ্ট বজাৰৰ আচৰণবোৰ বা তোৰ সি দ্ধান্তৰ অধ্যয়ন খিনি মানে তাতে পোৱা যায় আৰু আৰু তোৰ দ্বিতীয়টো হৈছে যোনটো তোৰ সামষ্টিক অৰ্থ অৰ্থনীতি সেইটোয়ে মানে কি কৰে য'ত সমগ্ৰ মানে দেশৰ অৰ্থনীতিৰ অধ্যয়ন খিনি মানে তাত কৰা হয়
অ অ মানে দেশৰ অধ্যয়নটো মানে গোটেই কৰা হয় ন তাত
এইখিনি মানে
অ অ এনেটো মানে অৰ্থনীতি মানেতো এইটো সমাজ বিজ্ঞানৰে এটা ভাগ ন
টো নামতে মানে আমি গম পাওঁ যে য'ত সেই সৰু সৰু বস্তুখিনি আমি অধ্যয়ন কৰো অৰ্থনীতিৰ আৰু সমষ্টিক মানো গোটেইখিনি ত সেইকাৰণে তাতে মানে গো টেই মানে দেশৰ অৰ্থনীতিৰ সেইখিনি বস্তুখিনি অধ্যয়ন কৰা হয়
মানে অৰ্থনীতিটো মানে সেইয়ে ন কিবা অসমৰ স্পিকতাৰে এটা ভাগ ন
এ অ সমাজ বিদ্যাৰে এটা ভাগ হয়
অ
তাৰে আজিকালি তোৰ এই অ সমাজ বিদ্যাৰতোৰ চাৰিটা ভাগ আছিলে ধৰ কিন্তু এই অৰ্থনীতিটো মানে আজিকালিৰ মানে যোনটো বিশেষত্ব মানে সেইটো মানে আজিকালি বেছি প্ৰচলন হৈ আছে তোৰ আজিকালি অৰ্থনীতিটো চবতেই প্ৰয়োজন হয় ক'ব গ'লে
উম উম সেইটোৱে সেইটোৱে মানে পঢ়িলেতো ভালেই আৰু এইটো
টু অৰ্থনীতি প্ৰয়োজন
পঢ়িলেতো ভালেই সেইটো মানে এনেকুৱা মানে কিবা বেনিফিটছটো আছে চাগে ন সেইটোৰ
আছে আছে
মানে কেনেকা বেনিফিটছ আছে বাৰু
আজিকালি তোৰ ধৰ চাকৰি ক্ষেত্ৰত ক'ব গ'লে বা বেলেগ ধৰ তোৰ পি এইচ ডি কৰিব গলে আজিকালি সেই অৰ্থনীতি ছাবজেক্টটো বৰ এটা বিশেষ হেৰি আছে।
অঁ অ অ গম পাইছোঁ। সেই মানে কি কয় ত চাকৰিটো পায়ে যায় চাগে ন? অৰ্থনীতি পঢ়িল
অঁ অৰ্থনীতি বিভাগৰ তোৰ বহুতকেইটা চাকৰি ওলায় আজিকালি।
অঁ অঁ মানে কেনেকুৱা চাকৰি আছে বাৰু?
এইটো ধৰ চাব ইস্পেক্টৰ ইন ষ্টেটিষ্টিক্স সেইটোৰ এটা চাকৰি আছে। আৰু বেলেগ বেলেগ চাকৰি আছে তোৰ তেনেকুৱা সেই অৰ্থনীতি বিভাগৰে। তোৰ এইয়া টেক্স যে আছে।
অঁ অঁ অঁ।
উম সেইটো, কৰ ভৱনতো এটা তেনকুৱা এই দিছপুৰত যে আমাৰ কৰ ভৱনটো আছে তাতে এটা অৰ্থনীতি বিভাগৰ মানে বিভাগ আছেই তাত মানে। যোনে মানে তাত এ অৰ্থনীতি মেজৰ লয় সেই মেজৰ কৰাৰ পিছত তাৰে চাকৰিত
অ যোগদান কৰিব পাৰে ন? উম। এনে তই এম এ কৰিবি চাগে? ইকনমিক্সতে কৰিবি চাগে?
অঁ এম এ মই ইকন উম্ অৰ্থনীতিতে কৰিম বুলি ভাবিছোঁ।
অঁ এনে ঠিকে বাৰু, তই তই সেই ইন্টাৰ্ণশ্বিপ কৰিছিল চাগে?
কৰিছিলো।
অঁ মানে ক'ত কৰিছিলি?
মই ইণ্টাৰ্ণশ্বিপ এই ন এন্ এট চিট কৰিছিলোঁ। তোৰ সেইটো, হা?
ইকনমিক্সৰো ওপৰতে আছিল ন?
অঁ ইকনমিক্সৰ ওপৰতে আছিলে, তোৰ সেইটো মানে কি হয়
কেনকুৱা আছিল বাৰু? কেনকুৱা আছিল বাৰু সেইটো?
সেইটো ভাল আছিলে। তোৰ গোটেইখিনি আ মানে কি কম এতিয়া ত সেই নেট নেটচিটো মানে কি কৰে সিহঁতে মানে ফাইনেন্স
অঁ অ অঁ। উম গম পাইছো উম উম।
যোনবোৰ সৰু সৰু তোৰ প্ৰতিষ্ঠা সমূহ আছে সেইবোৰক চলাই থাকে মানে, ঋণ দি পিনে।
সেইটো মানে পইচা সিহঁতে নিজৰ পৰা আনে নে আৰ বি আইৰ পৰা লয়?
সেইটো নিজেই সিহঁতে কৰ ওলাই দিয়ে। আৰ বি আই পৰা নলয়।
উম উম। ঠিকে আছে, এনেই তই মানে কিবা, কি কৈছ?
বহুত কেইটা তেনেকুৱা প্ৰতিষ্ঠাক সহায় কৰি আছে।
হম্ উম উম।
আমাৰ যে গাঁৱৰ শিপিনীবোৰ আছে সেই শি শিপিনীবো কাৰণে সিহতে
পইচা।
তোৰ ন, পইচাৰ যোগানতটো ধৰিয়ে আছে তোৰ। তাত মানে এটা সেনেকুৱা হেৰি বোৰ হেৰি আছে য'ত শিপিনীবোৰ গাঁৱৰ পৰা আহি পিনে তাত দোকান দিব পাৰে।
উম উম।
এনেকুৱা।
লোন ল'ব পাৰে ছাগে তাৰে পৰা অঁ অঁ। তেওঁ বিজনেছত খটাব পাৰে আৰু।
পাৰে।
মানে বিজনেছৰ কাৰণেতো অৰ্থনীতিটো মানে ইম্পৰ্টেণ্ট হয়েই আৰু।
উম উম সেইটো ইম্পৰ্টেণ্ট হয় অৰ্থিনতিটো। সেইটো মানে মূল আৰু ক'ব গ'লে একদম।
কি কৈছ।
এইটো অৰ্থনীতিটো ক'ব গ'লে বিজনেছৰ কাৰণে মূল আৰু একদম।
অ' অ' সেইটোৱে। ইয়াৰ টো গুৰুত্বও আছে ছাগে কিছুমান অৰ্থ
আছে উম তোৰ গোটেই দেশখন তো অৰ্থনীতি তিয়ে চলাই আছে ধৰাচোন।
অ' অ' অ' দেশৰ উন্নয়নৰ কাৰণেতো সহায় কৰেয়েই অৰ্থ
অ' উম।
অঁ। সম্পদৰ সঠিক ব্যৱহাৰো কৰে।
কৰে।
উম উম আগতো এইটো দৰিদ দ্ৰতাৰ কাৰণেওতো আছে অৰ্থনীতি মানে সেই সমস্যাবোৰ মানে।
আছে আছে অৰ্থনীতিত সেইবোৰো অ সেইবোৰো আছে। কেনেকেহে দৰিদ্ৰতা গুচাব পাৰি। বা কেনেকে উন্নয়ন কৰিব পাৰি গোটেই দেশখনৰ।
অঁ।
সেইবোৰ কলোখিনি মানে অৰ্থনীতিত আছে।
উম। নিবনুৱাৰ সমস্যাৰ কাৰণেওতো আছে কিবা অৰ্থনীতি এনেকুৱা
হেল্ল'।
হেল্ল' শুনিছ?
অ' শুনিছোঁ।
অ' মানে এই নিবনুৱা যে, নিবনুৱা সমস্যাৰতো কিবা সমাধান কৰে ছাগে অৰ্থনীতিয়ে?
অঁ অঁ কৰে।
উম উম। চৰকাৰৰ যে এইবিলাক নীতি যে প্ৰস্তুত কৰা হয়
অঁ।
নীতিবোৰ প্ৰস্তুত কৰাতওতো মানে অৰ্থনীতিৰে সেইবোৰ মানে সহায় কৰে আৰু অৰ্থনীতি।
অঁ অঁ অঁ সকলোখিনি।
সেয়ে আৰু মানুহৰ জীৱন-যাপনৰ ধাৰণাটোওতো অৰ্থনীতিয়ে সেৰি কৰে আৰু।
হা তোৰ মাতটো ভাঙি ভাঙি আহি আছে অলপমান।
শুনিছ এতিয়া হেল্ল'
হেল্ল'
অ শুনিছ?
অ অ শুনিছো।
অ অ সেয়ে ক'লো কি এই মানুহৰ যে জীৱন-যাপন ধাৰণাটো যে তাতেওতো অৰ্থনীতি তিৰে মানে সেই আৰু।
আৰু হে কবি
শুনিছ
অহ কোৱা
অ এই মানুহৰ যে জীৱন-যাপনৰ ধাৰণাটোৰ যে
উম উম
তাতেওতো অৰ্থনীতিৰ মানে প্ৰয়োজন হয় আৰু ন
অ সকলোতে প্ৰয়োজন হয় তোৰ অৰ্থনীতি মানে কেৱল মানে এই পাঠ্যত ব্যৱহাৰ কৰা বস্তু নহয় মানে তোৰ দৈনন্দিন জীৱন- নৰ হওক, তোৰ সমাজত হওক বা দেশৰ উন্নয়ন হওক মানে সকলোতে এই অৰ্থনীতিটো ব্যৱহাৰ হয়।
উম উম উম।
শুনিছ
অৰ্থনী হা কি কৈছ
শুনিছা
অ শুনিছোঁ ক
অ এয়াই মই ক'লোঁ যে তোৰ মানুহৰ এই যে বজাৰতৰ তোৰ ব্যব ব্যৱসায় সকলে মানে ব্যৱসায় বা গ্ৰাহক স- কলৰ মানে সেই চাহিদা বুজিবৰ কাৰণে বা তোৰ সেয়া মূল্য নিৰ্ধাণৰ নিৰ্ধাৰণৰ কাৰণে বা লাভ বৃদ্ধি কৰিবলৈ বা তেনেকুৱা আৰু সেইবোৰ সেইবোৰ চব চবৰে কাৰণে মানে তোৰ সেই অৰ্থনীতিৰ জ্ঞানটো প্ৰয়োজন আৰু।
অ‌ অ আৰু মানে কিবা বজাৰতো ক্ৰেতা বিক্ৰেতাৰো কিবা এটকা থাকে ন অৰ্থনীতিৰটো
হা হা
বজাৰত যে ক্ৰেতা আৰু বিক্ৰেতাৰ কাৰণেওতো অৰ্থনীতিৰ টো প্ৰয়োজন থাকে আৰু।
অ সেইটো সেইটোয়ে মই ক'লো যে চাহিদা হওক বা মূল্য বৃদ্ধি হওক বা মূল্য কেনেকে নিৰ্ধাৰণ কৰে
উম উম
ত' সেইখিনি সেইখিনিৰ জ্ঞানো মানে অৰ্থনীতিয়ে দিয়ে।
অ
এনেকুৱা
দে দে হ'ব দে।
অ দে দে।
অ অ